আ হোউহুহ ৰীল চাই আছিলো। তই
শুই আছো ভাই গাটো ইমান ভাল নহয়।
অহ।
কিমান গৰম ভাই।
ইটোৱে ফাটা
উমম। তাকো এই দুই মাহ কি কৰো এতিয়া কল বন্ধই।
হো হো হো ফুৰিবি যা। পইচাও নাই ফুৰিবৰ কাৰণে হো হো হো।
কিহি তোৰ কলেজ চলি আছে।
কলেজতো চলি আছে মইয়ে যাব পাৰা নাই।
কেনেকুৱা লাগিল নতুন কলেজ।
একো ভাল লাগা নাই যাও। যাওঁতে এক ঘন্টা লাগি যায় মোৰ কি ভাল লাগব।
কিয় তোৰচোন বেলেগত লোৱা কথা আছিলে লাষ্টত যাই তাতে ললি যে।
সেইটোয়ে মানে আৰ্জত ল'ম বুলি আছিলো বাট আৰ্যত আকৌ ৱেইটিঙতে থৈ দিলে এতিয়া লাষ্টৰে ৰখি গলে আৰ্যত লম বুলি আছিলোঁ বাত আৰ্যত আকু ৱেইটিং তে থৈ দিলে এতিয়া লাষ্টৰ লকে ৰখি গলেটো পিছতকে যদি বাইচান্স ৱেটিঙত থৈছে তাৰ পিছতকে এক্কচেপ্ত এ নকৰিলে যদি সেইকাৰণে তাতে যত পাইছো তাতে লৈ ললো
তাতে মেৰিটত আহিছিল নাম মানে।
অ।
অঁ।
মানে মে অ মানে মেৰিটত নাম ওলোৱা নাছিলে। কাৰো ওলোৱা নাছিলে মেৰিট লিষ্টত। অকল পাঁচটা নে ছটা ওলাইছে ছিলে বাকী চব বোৰে মানে যাতে যায়ে কৰিব লগা হৈছে কিয় বা এনেকে কৰি দিছে
চাগে এইচ এছ ৰ এডমিশন মেৰিটত নোলায় চাগে। ডিগ্ৰীবোৰৰ ওলাব পাৰে। কেইটাৰ পৰা থাকে ক্লাছ।
ক্লাছ টু অহ। সেই দুদিন ওৱ সেই দছটাৰ পৰা আছে আৰু দুদিন নটাৰ পৰা আছে। আৰু এদিন আগত এ ছেটাৰৰ্ডে আৰু থাৰ্ছডেত টো মোৰ নটাৰ পৰা দছটাৰ লৈকেতো ই ভি এছ থাকে সেই সেইটোতো ফৰ্থ চাবজেক্ট একো মানে মেটাৰ নকৰে ডাইৰেক্ট বাৰটাৰ পৰা আছে চাইড টা লাগে সেইটো মোৰ ঘৰত আহোতে আহোতে চাৰে পাঁচটা বাজিব
গৰমত যাব লাগিব তই বাৰটাত
সেইটোয়েটো মই মই সেইকাৰণেতো মই থাৰ দাৰ ওচৰত মই এতিয়া নাযাও হে হে
মই ফাই মই ফাইডে তাত নাযাও মোৰ কলেজত কাৰণ দুটাই হব
সেইটো এই দুটা ক্লাছটোৰ কাৰণে এনে এনে পইচা ৱেষ্ট কৰি কেনে যাম নেকি ইপনে এই গৰম
ব
সেইদিনাখন মই ৰ্থাৰছ ডে দিনাখন মই উৱেটনেছ বুলি দছটাৰ পৰা ক্লাছ আছে বুলি মই নটাত ওলাইছিলো পিছতকে গম পাইছো চঅ আধা ৰাস্তাত লাল গনেশ পাৰ হোৱাৰ পাছত মই গম পাইছো আজি থাৰ্চডে হয় পিছত সেইখিনি ভাবিলো ন টাৰ পৰা দছটাটো ই ভ এছ আছে সেইটো ফৰ চাবজেক্ট মেটাৰ নকৰে বাট দে আগত গৈ পালেটো মই কৰি ললোঁহেতেন বাট মোৰ যাওঁতে যাওঁতে দছ টা বাজি গ'ল পিছতকে মই বাকী টাইমতটো বহিয়ে আছো বাৰটাৰ পৰা ক্লাছ আছে
নতুন লগ হৈছে নে
হৈছে দুটা তিনটা মান হৈছে বাট উম মানে কোনো এনেকে ভাল লগ পোৱা নাই চব মানে আলটু ফাল্টু লগ পাইছো
পুৰণা চিনাকি নাই কোনো
পুৰণা চিনাকি আছে মানে স্কুলৰে দুজনী আহিছে এজনীৰ লগত মন নাই এইজনীৰ লগত ঠিকে আছে উম চ হেই বাত হেই দুজনীয়ে একেলগে মানে চাইন্সত লৈছে ন চ যেতিয়াও লগ নাপাওঁ
সেই নতুন লগ
সেইটোয়ে বনাইছিলো বাট এক দু দুজনী বনাইছিলো ফাৰ্ষ্ট দিনাখন সেই দুজনীয়ে চাপৰি ওলাল পিছতকে বাকী আৰু সেইটো নেক্স দিনাখনো দুটা নে তিনটা বনাইছিলো সেইকেইটাও সেনেকেই বাট অলপ কম আছে বাট মানে লৰা পাগল
ভাল লগ পাবি ন
মোৰ আশাই নাই যে মই কলেজত ভাল লগ পাম বুলি।
বাইৰেক লৈ যা।
বাইৰে মোক মাৰিব।
আগষ্টৰ পৰাই খুলিব পাৰিলে হয়চোন এই জুন মাহটোকে খুলিলে।
সেইটো নাজানো কিয়বা আৰ্যতটো বোলে লাষ্ট ইয়েৰ মে'ৰ পৰাই খুলিছিলে বোলে মে'ৰ দুই তাৰিখৰ পৰা।
অ আৰ্যত খোলে সেইটো আমিও জানো
দেৰিকে খোলে
টো আগষ্টৰ পৰাই খোলে
সেইটোয়ে এনেতো আগষ্টৰ পৰা খুলিছিলে বাহঁতৰো তহঁতৰো দেখোন একো বি বৰুৱটো আগষ্টৰ পৰা খোলিছিলে
অহ
এ মানুহৰ কতিত ইমান জুই জ্বলে।
ট্ৰু।
এই দিছপুৰতো অ কি কয় এডমিচন হোৱাৰ পিছত অ মানে এই পৰ্টেল টো অলপ আৰু বাঢ়াই কিনে চৈধ্য তাৰিখলৈকে কৰিছিলে ন চৌধ তাৰিখে লাষ্ট এডমিশন। পোন্ধৰ তাৰিখৰ পৰা দিছপুৰৰ ক্লাছ আৰম্ভ হৈছে।
জুনৰ।
না মেৰে মেৰে পোন্ধৰ তাৰিখত সেইটো হৈছিলে না চৌধ্ তাৰিখলৈকে এডমিশন আছিলে চব পোন্ধৰ তাৰিখৰ পৰা খুলি ললে।
এইবাৰ কলেজ বোৰ ইমান জল্দি খুলিছে যে কিয়?
সেইটোয়েতো নাজানো আৰু মানে জল্দি খোলাৰ কাৰণে কৈ দিছে যাৰ যাৰ ড্ৰেছ চিলোৱা হোৱা নাই আউট ড্ৰেছত আহিব পাৰ চব কলেজত এনেকে কৈ দিছে এতিয়া।
সেইয়ে আৰু চবে ষ্টাইল মাৰি যাব।
উম হেতুৱে আমাৰ তাতো আউটফিটও নাই কি কি পিন্ধি যাম বুলি মই ৰখি থাকিলো মোৰ ড্ৰেছৰ কাৰণে
তাৰ পিছত ড্ৰেছ থকা কলেজত লৈ ললি।
অ সেইটোতো সেইটোতো পঁচিশ তাৰিখৰ পৰা খুলিছিলে মেৰ বাট পিছতকে মোৰ আকৌ কি কয় ড্ৰেছ চিলোৱা হোৱাই নাছিলে সেইকাৰণে মই পিছতকে ড্ৰেছ চেছ অনাৰ পিছত এক তাৰিখৰ পৰা গুচি গলো।
ক্লাছ ষ্টাৰ্ট হৈছে এতিয়া ভালকে
ভালকে কি ভালকে ষ্টাৰ্ট হোৱাৰ আগতে চছেমষ্টাৰৰ এক্জাম চলি থাকিলে আমাৰ ক্লাছে নহল
ওম
আগৰ দুটামান ক্লাছ হৈ পিছৰ খিনি আকৌ নহয় টিচাৰবোৰ চব বিজি থাকা।
ওচৰত ফুৰা জোগা আছে নে নাই?
খোৱাৰ জাগাও নাই ফুৰাৰ জাগা কি বছ কম মই
খোৱা জা খোৱা জাগা থাকিব লাগে।
সেইটো খোৱা জেগা একো নাই তাতে অকল অ কি কয় কেফে এটা আছে এইটোতো দামটো ইমান বাঢ়াই বাঢ়েই
আমাৰ মই তাতে পঢ়োতে ওচৰত টিকটক খন
অ মই মই আশা কৰো বে এই প্ৰাগজ্যোতিষৰ ওচৰত টিকটকখনন আহি যাক মই কি ভাল পাম ৰে
অ এইকাৰণ প্ৰাইচবোৰো এফৰ্ডেবল হয় মই নি খাব ইচ্ছা যায় মোৰ হেডিক ওচৰতো দাম বস্তু কিমান দাম
ক আমাৰ ওচৰত তোৰ কি কয় কলেজৰ বাহিৰত ওলাবি না অকল দেখিপাবি ফুচকাৰ দোকান এটা আৰু চাটৰ দোকান এটা
মই ফুচকা আজিকালি বেয়া পাওঁ খাই
যে খাব ইচ্ছা নাযায় কিয়
বৰ লাগিছে মই মানে মমৰ বাহিৰে আজিকালি চব মানে চাওমিন তাওমিন খাব পাৰো‌ ‌বাট ফুচকা আজিকালি নোৱাৰো কিবা খাব
সেইটোৱেটো ইমান মানে খাই লৈছো এতিয়া খাবৰ ইচ্ছা নোযোৱা হৈছে সেইটোৱে প্ৰথম প্ৰথমে ফুচ তই ক'লি বা খাই লও মই পঞ্চাশ ছিক্সটি ৰুপিচৰ পুৰা
তিনিটায়ে পাঁচ টকাৰ তিনিটা দিছিলে আমাক এটা বুঢ়াই
ক'ত পায় আজিকালি
সেইটোয়েতো সৰু থাকোতে আমিও সৰু থাকোতে যত আছিলো বিৰুবাৰীত আছিলো ন তাতেও আংকলে পাছ টকাত তিনটা দিছিলে ঘুৰাই কি মজা লৈ খাইছিলি বোলে
সেইটোয়ে আৰু এক্সট্ৰা খুজিলে দিও দিয়ে
সেইটোৱেটো ইমান ভাল আছিলে সেই সময়ত এতিয়া এতিয়া শুকান পাপৰ এটা খুজিবিচোন তেৰাকে চাই পুৰা আগতে
এই আৰু শুকান পাপৰটোহে জ্বলা যে দিছিলে ভাল কি ভাল লাগিছিল ইটো জ্বলাও আছিল কিন্তু
অ এই সেইদিনাখন যে কি হৈছে আহ মানে গনেশগুৰিতে মই খাই ফুচকা খাব লৈছিলো না চ আংকলে একদম জ্বলা দিয়া নাই ন চ মই কৈছো অলপ জ্বলা দিয়ক এই ভোট জলকীয়া যে চাটনি থাকে যে মই ইয়াক কৈছো অলপ দে সি এক চামুচ ঢাৰি দি দিছে পিছত মই কৈছো নালাগে দিয়ক আৰু সি সেই সময়তো শুনা নাপাই কিনে ছেকেণ্ডতো পুৰা এক চামুচ ঢাৰি দি দিলে
এই মোৰ লগত এনেকুৱা হৈছে মানে আমি মই কেতিয়াবা চাওমিন খাব যাওঁ আমাৰ কলেজৰ ওচৰত তই মানে চাওমিনৰ মই আৰু মোৰ ফ্ৰেডজনী মোক কয় মেউনিছ ল হা তে মানে ফাৰ্ষ্ট ল আৰু আৰু সেই স্পাইচি চাটনিটো আৰু সেই মেনিজটো মিক্স কৰি খাই ভাল লাগে মানে ত ফাৰবাল অ অলপ শেষ হৈ গ'লে আমি আৰু খোজোতে মান-সদ-মানে কিতিয়া মাজে, মাজে যায় থাকো ন? তে, মানুহটো চাগে পুৰা দেন আমি ছেকেণ্ড বাৰ
তিয়া লাগে ৰে, মেঅণিজবোৰ
এই চব, চব কোম্পানী মানে মেওনিজত মোক ভাল নালাগে।
সেইটোৱে অ', কিছুমান আছে ভাল অ', কিন্তু কি কয় মিয়নিচ চ বেয়া ন? মেয়নিজ মানে এনেই কৈহে আৰু মেয়নিছ বোৰ মেক্সিমাম চব ফেকে থাকে।
অ', সেই বহুত অইল কনজিউম কৰে ন
উম, আৰু মেক্সিমাম চপ তাতে পাৰ মৰিয় থাকে
উম, মইতো আনহেলডি খায়ে ভাল পাওঁ।
পিছত মোৰ বাইদেউৰ দৰে যেতিয়া হ'ব তেতিয়া গম পাবি। এইটোইটো আবে তাই, তাই একদম মানে তাই একদম মানে খোজাই নাই যে ঠিক হৈ যাওঁ বুলি তাই সেইদিনা আকৌ এই অহ, যোৱা পৰহিও মায়ে বজাৰ গৈছিলে চ' আহোতে চিপছ আনি দিছে। খালে, দেন যোৱা কালি মই বজাৰ গৈছিলোঁ চ' হেই সময়তে তাই কলে চিপচ আনিব কাৰনে চ' মই তাইৰ কাৰণে চিপচ আনিলোঁ মই আকৌ কোন দিনা পৰা জৈন ফুট খোৱা নাই চ' মোৰ মেগী খোৱাৰ ইটচা আছিল বুলি চ' লুকুৱাই কেনে আনিলো মই ভাবিলো তাইক চিপছ দি দিম তেতিয়া মই লুকোই কিনে কিচেন ৰুমত মেগী বনাই খাই ল'ম তাই দেখি ল'ল তাই ক'লে যে ময়ো খাম, ময়ো খাম। মই একেবাৰে চিঞৰি কৈ দিছো না নিদিও মই ঘেন্টা পিছতকে মই কিচেন ৰুমতে বনাই খাই আছিলো মায়ে ক'লে দি দে দে অলপ। তাই খিচিঙি খাওঁতেও একবাৰ আহিছিলে মই কৈছো জা নিদিওঁ আনো বুলি মায় আকো কৈ দিলে দি দে অলপ বুলি দি দে ক'লে জাহ ল' খাই ল' বুলি দি দিলো দুবাৰ।
নাই।
সেই সেইটোয়েটো আৰু ডক্টৰে কৈছে চাৰি লিটাৰ পৰা পানী খাবৰ কাৰণে।
খাই কিমান খাই তাই?
এ এক লিটাৰো খাই দিয়ক ডাঙৰ কথা।
অহ।
টো গ্ৰেড ওৱান নহয় সেইকাৰণে গৈছে পানী খালেটো নিজে নিজে ওলাই যাব তোৰ প্ৰব্লেম নহ'ব।
উম, অ', সেয়াই মোৰ মাৰো হৈছে। ছিলে পানী খাওঁ এ ভালে হৈ গৈছে।
তাই বুজে নেকি? বাহাদুৰি পুৰা। আজি আকৌ কি খাই আহিছে, স্প্ৰাইট।
অ', মাই গ'ড! উ। তিনি লিটাৰ প্ৰায়
হ'ব। উম। পুলাও। মই মই ঠিকেই আছে তাই।
হৈছে নিকি?
অ', ৰ', ৰ'। আকৌ কৰি আছো।
উম।